হেল্ল'।
অ', কি খবৰ?
এই ভালেই।
অ'।
তোমাৰ?
কি এইফালে ভাওনা চাওনা হৈছে নে নাই?
ভাওনা কালি হৈ গৈছে।
অ', এই ভাওনা চাওনা পাৰ্ট লৈছে নাই আগৰ? আগতে লোৱা যে।
এই, আজিলৈকে এনেই অংকীয়া নাটতে লৈছোঁ, নাই লোৱা নহ'বা।
কালি
অ', অ', অংকীয়া নাট আছিলে কালি। কালি অংকীয়া নাট, অ' অংকীয়া নাট।
অ'। অ', মানে অংকীয়া নাটক, মানে অংকীয়া নাটক বুলি যে কয়
এই অংকীয়া নাট তোমাৰ এখন সংস্কৃতত হয়।
মানে তোমাৰ এনে যেনেকে অ' ভাওনা হ'লে যে তোমাৰ এই আমি অসমীয়া ভাষা যে ইউজ কৰো, সেইটো ইউজ নকৰে নেকি?
অ', সেইটো, সেইটো ইউজ নকৰে খালী তাত হেৰি যে ইউজ কৰে তোমাৰ তাত, সংস্কৃত ইউজ
তাত ভাষাবোৰ মানে সংস্কৃত ইউজ কৰে, তাত বাকী এনে এই তোমাৰ, এই কি বুলি কয়, দোহা জোহা ছব একেই? নে এই গায়ন, গায়ন বায়ন দোহা চোহাও সংস্কৃততে গায় নে, তোমাৰ অসমীয়াত গায়?
নহয় নহয় অ', হেৰিতে গায়, আমাৰ আছা, অসমীয়াতে গায়।
মানে আমি যিবোৰ সেইবিলাকে তোমাৰ সংস্কৃত ভাউৰীয়া বিলাকে সংস্কৃতি, সংস্কৃতি সংস্কৃত ভাষা মাৰে ন?
সংস্কৃতত কয়, অ'।
বে ভাওৰীয়া বোৰে?
ভাউৰীয়া সকলে সংস্কৃত মাৰে অ'। প্ৰহ্লাদ চৰিত্ৰ
অ 'ভাওনা কৰা মানুহ
হিৰণ্য
ত ভওনা কৰা মানুহবোৰ কৰ আছিলে
এ গাঁৱয়ে
অ'।
আমাৰ গাঁৱৰে ভাওনা কৰা মানুহ। ভাওনা সেই তাতে লৈছিলোঁ অলপ। মানে হে
অ' কা কালি লৈছিলে নি ভাওন?
এই নাই লোৱা।
অ মই লগত তুমিও লৈছা নি বোলো বাকী এনে হেৰি খোল চোল বজাব জানা নাই?
এ খোলো নাজানো মই বজাব।
অ' জানিব লাগে খোল চুল বজাবলে। ঢোল ঢোল? অ মই অলপ চলপ জানো বাৰু বাকি ঢোল? ঢোলটো জান নাই? ঢোলটো জানা নাই বজাবলে?
এই ঢোলো নেজানো খোলো নেজানো।
এতিয়া তোমাৰ ভাওঁনা মাৰ ক্ষেত্ৰত চাবলে গ'লে আমাৰ অসমীয়া সংস্কৃতিত তোমাৰ ধো খোল আহি গ'ল। তাৰছ বৰ তাল আহি গ'ল, তাৰপিছত নৰ্মেল হেৰি তোমাৰ তাল আহি গ'ল।
তাৰপিছত, উম, তোমাৰ এইটো কি বুলি কয় শংখ হেল্ল'
অঁ', কোৱা।
শংস আহি গল তাৰপিছত তোমাৰ হেৰি দবা আহি গ'ল।
অ',
সেইকেইটা হৈ গ'ল তোমাৰ ভাওনা সংস্কৃতিত।
হয়, এতিয়া ভাওনা সংস্কৃতি হয় নহয় অ
উম', জানিব লাগিব গোটেই কেইটা বজাব জানিলে তাৰ পাছত নেগেৰা বজাব যান নাই
এই নেগেৰা সৰুতে শিকিছিলোঁ পাহৰি থাকিলো এতিয়া। নেগেৰা এটা হওঁতে বজোআ ঘৰলে আনিছিলে হলে। আৰু এতিয়া ব হা -হা
আগতে নেগেৰা শিকাইছে নি বাউ আগতে।
নাই পোৱা ঘৰতে এনেই বজাইছিলো আছিলো আৰু নাই শিকোৱা
আজিকালি সৰু -সৰু ল'ৰা ছোৱালীয়ে বজাব পাৰে খুব ধুনীয়াকে।
অ', খুব বজাই অ',
আমিএ নেজানো বজাবলে আমিএ নাজানো।
অ', আমিয়ে টো নাজানো মইতো নেজানোৱে। মই একোৱে বজাব নাজানোঁ।
অ'! জানিব লাগে। বাকী সেই বিহু, বিহুৱে চাবলৈ গ'লে বিহু ঢোল-চোল বজোৱা নাই বিহুত?
এই ঢোলৰ চুইয়ে পোৱা নাই, আজিলৈকে।
ঢোল বজাই নোপোৱা নেকি?
ঢোলটো চুইয়ে পোৱা নাই।
আগিব লাগে, ঢোল
ঢোল বজোৱা কথা কৈছা, চুইয়ে পোৱা নাই। হা!
এই ঢোলৰ হৌ, ঢোলৰ হৌ উঠাব, পাৰিব লাগিব। উম!
অ' অ'!
বিহুত-চিহুত পোৱা
এইখনত বহ চোন হে!
বিহু-চিহু নামাৰে নি তোমালোকৰ, বিহু-চিহু নামাৰে নি তোমালোকৰ বোলে।
মাৰে মই নামাৰোঁ। সৰুতে মাৰিছিলোঁ। তাৰপা, হা!
এই অসমীয়া সংস্কৃতিত যাব লাগে, আকৌ? ঢোল- চোল বজাব
অ'!
শুনিছা?
অ'!
বিহু-চিহু গালেহে, তোৰ অসমীয়া সংস্কৃতি বজাই ৰাখিব পাৰি। উম, বিহু গান-চানো গাব নাজানা চাগে, বিহু-বিহু গীত-চিতো গাব নাজানা চাগে।
নেজানোঁ।
জানিব লাগে, জানিব লাগে, নাজানিলে কেনেকে হ'ব?
কি বাহিৰা মানুহে মানে, ক'ৰবা আমাৰ অসমৰ বাহিৰা মানুহে, কিছুমানে ভালকে জানিব।
মানে, বাহিৰৰ মানুহে মানে, আমাৰ অসমৰ যিটো সংস্কৃতি সেইটো অনুসৰণ কৰি লৈছে, অলেৰেদি মানে। তুমি কিন্তু, কৰিব পৰা নাই? সেইটো কৈছে নেকি?
অ'! মানে, কিছুমান বাহিৰৰ মানুহে আহি, মোতকৈ ভালচে মানে, গান-চান গাই দিব, এনেকুৱা।
খিনিয়ে ভালদৰে, ভালকে অনুসৰণ কৰি লৈছে যে, বস্তুটো এনেকে বজায়।
অ'! বোলে, এইটো বস্তু এনেকে গায়। অ'! এইটো বস্তু এনেকে বোলে, সেৰি বোলে, এইটো নীতি-নিয়মত কৰে। জানে, কিন্তু আমি মানে, বা তুমি, আমি মানে, এইবোৰ, নিজৰ কয় নহয়! এতিয়া, তোমাৰ চোৱা? হেল্ল'!
অ'!
শুনিছানে?
শুনিছোঁ।
তোমালোকৰ ঘৰতে, তোমালোকৰ ঘৰত আম গছ আছে নাই?
আছে।
অ', এতিয়া আম তোমাৰ ঘৰতে আম থাকিলে খাবলৈ মন যায় জানো?
যায়, যায়।
মানে ঘৰত এজোপা আমটো মন যায়, কিবা এটা বেলেগ এটা বস্তু লাগিলে যেনে ফল মূল
এই আম লাগিলেও মন নাযায়, নাযায়, নাযায়।
সেইটো কৈছোঁ আম খাবলৈ মন নাযায় ন, সেই তেনেকুৱা মানে। তেনেকুৱা আমাৰ অসমীয়া সংস্কৃতিটো মানে তেনেকুৱা হৈ গৈছে মানে বুজিছা নে, নিজৰ যি যিটো মানে কাল চাৰ, সেইটোৰ প্ৰতি মানুহৰ মানে যিটো মন বা তোমাৰ মনোযোগীটা সেইটো মানে আঁতৰি গৈছে।
অ'।
এতিয়া বাহিৰৰ বস্তুতোটো খাবলে মন যায় ন? ঠিক তেনেদৰে বাহিৰৰ যিবোৰ মানুহ মানে আমাৰ অসমীয়া যিটো কালচাৰ। সেইটো আকৰ্ষণ কৰি লৈছে বা অনুকৰণ কৰি লৈছে। চ' তেওঁলোকে বজাইও ভাল পায় আৰু তেওঁলোকে ইণ্ট্ৰাষ্টটেড। চ' সেইকাৰণে তুমি যিটো ক'লা যে এতিয়া বা বাহিৰা মানুহে মোতকে বেছি ভালকে বজায় বুইছানে।
অ'।
চ' সেইটোৱে ৰিজন।
হয়, বাৰু।
উম।
যি বা নহওঁকেই আৰু।
বাকী এতিয়া ক'ত আছে?
মই এতিয়া ঘৰতে বহি আছোঁ আৰু।
আগতে চাগে মানুহটো বৰ মাত কথাবোৰ নাই। বহি গ'লা নেকি? বহি গ'লা নেকি বোলোঁ মাত কথাবোৰ নাই একদম বৰ লাহে লাহে কৈ আছা?
অ' নাই, ধুনীয়াকে কৈ আছিলোঁ দেখোন হেল্ল'?
মানুহটোৰ মন
এই ইয়াত গে এই এডোখৰতে এই তোমাৰ গাড়ী আৱাজ পুৰা নহয় জানোঁ।
আৰু অ' এইটো হয় অ'। অ' তোমালোক ঘৰৰ কাষেদি ডাঙৰ নেচনেল হাইৱে না?
অ', নেচনেল হাইৱে যে পুৰা একদম গাড়ী আৱাজে কাটি দিয়ে।
এই এইখন যে তোমালোকৰ ঘৰৰ অলপ আগত যে তোমাৰ মৰঙী চাৰিআলিত যে তোমাৰ পাতে ভাওনা সমাৰোহ, এইবাৰ তোমাৰ নাপাতি
তিনি বছৰ মূৰতহে পাতিব নি আকৌ।
হেল্ল'? অ' তোমাৰ প্ৰত্যেক বছৰে নাপাতে নেকি? প্ৰত্যেক বছৰে নাপাতে নেকি? অ' কেইবছৰ মূৰে মুৰে পাতে?
ৰন তিনি বছৰ মূৰত পাতিব নি জানো আৰু পাতে নে নাপাতে জানো?
আৰু তুমি গ'ম নোপোৱা মানে ভালকে?
মও সঠিক কৈ নাজানো।
অ'।
পাতিলে ভাল আৰু, চাবলৈ যাম কিন্তু যাওঁ দেই।
সেইটো হয়। বাকী বিহুৰ পিঠা চিঠা বনালে নে নাই আকৌ?
বনাই, বনাই।
ঢেৰি পিঠা আছে নহয় এইবোৰ যি টি, তোমাৰ এতিয়া বিহু বোলো বহাগ বিহুত পিঠা ঢেৰ বনাই নহয়, মাল পোৰা গুুৰ পিঠা তাৰ পাছত এইটো যে বনাই যে এইটো তোমাৰ বগা বগা যে দীঘল দীঘলটো কি বুলি কয়?
হা'?
এইটো যে উ তোমাৰ তাৱাত যে তোমাৰ পিঠাগুড়িটো দিয়ে তাৰ পিছত গুৰ দিয়ে যে এই কি পিঠা বুলি কয়?
জানো কি পিঠা কয় সেইটো নামটো?
এই কেনেকে হ'ব নাম পাহৰি থাকিলে?
মই নাই জানো সেই নামটো?
হুম?
মই নাজানো?
এই নাম নাজানিলে নহ'ব নহয় জানিব লাগিব। জোন পিঠা, তৰা পিঠা
দেখাই নাই সেই বোৰ পিঠা?
এই ঢেৰ আছে, তাৰপিছত বৰা চাউলৰ পিঠা। গুৰ পিঠা, তাৰপিছত তোমাৰ এইটো এইটোক কি বুলি কয়? এ নাৰিকল লাডু, চুজি লাডু। অ' ঢেৰ আছে এইবোৰ পিঠা ন অসংখ্য। হিচাপ কৰিব নোৱাৰি, আমাৰ মানে এক্সোৱেলি কি হ'ল গ'ম পোৱানে নাই?
উম।
এই তোমাৰ মাতটো বৰ লাহি লাহে লাহে আহিছে? হেল্ল' অ' এতিয়া ঠিকে আছে এতিয়া মানে নাই তাৰপিছত মানে কি হয় আমাৰ অসমীয়া সংস্কৃতি মানে
এ ইমানেই মানে তোমাৰ এ কালচাৰেলৰ ফালৰ পৰা চাব লাগে'ও বা খাদ্যৰ ফালৰ পৰা চাবলৈ গলেওঁ বহুত মানে ভৰপূৰ হৈ আছে বুজি পাইছা নে নাই?
অঁ হয় বাৰু।
উম, কিন্তু মানে আমি এইটো তাক ভালকে অনুসৰণ কৰা নাই বা ভালকে বুজা নাই সেইকাৰণে এনেকুৱা মানে আমি বহুত পিছ পৰি আছে গ'ম পালা?
অঁ হয়।
উম। বাকী আজি খানা কি হে?
শুনা জানো কিহে বনাই আছোঁ মই চোৱা গেই নাই।
অঁ। ঠিক আছে বাৰু আকৌ কেতিয়াবা কথা চতা পাতিম নে কি কোৱা? আমাৰ ফালে আহিবা আকৌ ফুৰিবলৈ ফুৰিবলৈ ফুৰিবলৈ আহিবা আকৌ।
যাম বাৰু।
কেতিয়া আহিবা?
তোমালোকৰ তালৈ?
অ।
এই কালি গৈছিলোঁ মই
অ
কালি ৰাতি তাতে আছিলোঁ
অ বাকী এইবোৰ অলপ শিকিবা হ'ল বোৰ খুল চুল লাগে ন সময়ত
অ লা
উম বাৰু তেতিয়া ৰাখিছোঁ ৰাখিছোঁ দিয়া দিয়া তুমিও ভাগৰত আছা শুৱা উম দিয়া
ৰাখিছ নেকি